উম।
হেল্ল'।
শুনিছ, শুনিছ?
উমঁ, ক?
কি কৰি আছ?
গা ধুই আহি বহিছো আৰু বাহিৰত অকণমান।
অহ', আজি- টো দেওবাৰে আৰু, এয়া মই যে গায়ে ধোৱা নাই।
উঠাও দেৰি হ'ল।
উমঁ। মই চাহকো খাই পেলাই, মই বোলো ফোন এটাকে কৰো তোক। আজি আকৌ চাহ খাব মন গৈছে মোৰ।
উমঁ, সদায় বেলেগ-বেলেগ।
লা'ল চাহ যেনিবা।
লা'ল চাহে ভাল লাগে ন ৰাতিপুৱা।
উমঁ, গাখীৰ চাহ বাও মই খাই পোৱা নাই।
উম।
খালো লাল চাহ, বিস্কুট এনেকে খাই পেলাই।
উম।
মই বোলো কি কৰি আছ ফোন এটাকে কওঁ, কেইদিন কথাও পতা নাই। ফোন এটা কৰিম কৰিম কে- হয় দে ইটো সিটো কামতে এতিয়া বিজি হোৱা যায় যে সেই কাৰণে।
কালি কত গৈছিলি?
এ কালি ৰাতিপুৱাই গলো নগাঁওলৈ গলো, আল্ট্ৰাচাউণ্ড কৰিবলৈ গৈছিলোঁ।
উম।
তাৰপিছতে হেই গৈ মেলি- চা মানে হেৰি চাৰে আঠটা মানত গৈইছো- চাৰে নটা মানতহে ওলাই দিছে।
অঁ। ৰিপৰ্টলে-
পিছত ৰিপৰ্ট দিওঁতে, নাই ৰিপৰ্ট দিওঁতে আকৌ চাৰে দশটা বাজিছে এঘণ্টাৰ পিছত। টাইম লাগে বোলে এইটো কওঁতে বোলে, ধেৰ একদম টাইম লাগিছে। তথাপিও সেয়া কৈ মেলি আকৌ- ভাবিলো ৰিপৰ্ট দিলে, লৈ পেলাই বোলো অকণমান বিশালতে সোমাওঁ। তাৰ পিছত বিশালত সোমালো। সোমাই মেলি ওলাই কৈ আহোতেহে বাৰটামান বাজিল। পিছত বাৰতা বাজোতে আকৌ- কি কিনিলো মানে এনে সোমাই পেলাই বস্তু চস্তু বিলাক- গৰম দিনত ইমান কালেকচন ভাল নাথাকে না বিশালত- গৰম দিনত ইমান ভাল কালেকশ্যন মই নাপাওঁৱেই চোন, ঠাণ্ডা দিনত-
এ এনেও মানে আজিকালি কিবা বিশালত ভাল বস্তু বিলাক নাথকা হ'ল ন। বা পুৰণা পুৰণা নিচিনা।
অঁ যুদিঅ' চুদিঅ' এইবিলাকতহে মানে এইবিলাক হেৰি- এয়া কি বুলি কয় ভি মাৰ্ট বিলাক বহুত কিবা কিবি ষ্টাইল বজাৰ কিবা কিবি দিয়া হল ন।
অঁ।
সেইবোৰতহে মানে বেছিকে ভাল ভাল কাপোৰ বিলাক আহে।
যুদিঅ কিন্তু ভাল ভাল- ভাল থাকে দেই কিছুমান ৱেষ্টাৰ্ণ বিলাক মানে ভাল ভাল থাকে।
অঁ। তাকে মই মানে এনেই বেবী চছেকচনটোকে চালো আৰু এ মানে একো ভাল অহাই নাই। গৰম দিন যে, ঠাণ্ডা দিনতহে ভাল ভাল আহে। কালেকচন বোৰ। এতিয়া একোৱে অহা নাই মানে আৰু।
উম।
এনে চাব মন গ'ল চাই চোৱা, বোলো অঁ এনেও কিনিব লাগিব বোলো ৰ কেতিয়াবা। অনলাইনৰ পায় কিনিম আ হেইত নিকিনো।
অনলাইনতে ভাল কিছুমান মানে কমতো-
সেইটোৱে অঁ মানে বাজেট ফ্ৰেণ্ডলি হৈ যায়।
উম মইতো কচ্মেটিকৰ চব অনলাইনতে আনো মানে বহুত কমত পোৱা যায়।
অঁ এই চব বস্তু আজিকালিনো ক'ত আমি দোকানত এনেইহে সোমালো তাৰপিছতে- এনেই চৰ্টচ এটা কিনিব মন গ'ল ঘৰতে পিন্ধো পিন্ধিবলৈ। তাপিছতে হাফপেন্ত আ- তাৰপিছত ল'লোঁ সেইটোকে লৈ পেলাই আৰু তাকো চাইজটো ডাঙৰ লৈছোঁ, সৰু ছাইজৰ পিন্ধিব নোৱাৰোঁ এতিয়া।
আৰু এতিয়া গৰমখনত অলপ মানে ডাঙৰে ভাল লাগে ন।
অ আৰু আম। আমাৰ চাবিচোন আমি বেছি গাত লাগি থাকে কাপোৰ ভাল নাপাওঁ ময়ো পিন্ধিবলৈ। উম অক আহল বহল হ'লেই ভাল লাগে।
ঘৰত অলপ মানে ভালকে আৰাম চে থাকিব পাব লাগে।
অ সেইটোতো হয় এ। তাকে সে কি চালো কৰিলো তাৰপিছতে এই কোৰ। তাৰ মানে কুৰ্তা নহয় ফ্ৰক নিচিনা দেই কাপোৰতটো ভালেই কটনৰ। আৰু মানে ডাঠ পুৰা ভালে আছে বত বহুত ডাঠ। থো নহয় মানে মানে হেভি আৰু কাপোৰতো তাৰপিছত মানে ফ্ৰক টাইপৰ ভাল লাগিছে। দেখিছো এহেজাৰ টকা মই বোলো এইটো এহেজাৰ টকা মই ফ্ৰৰক এটাত বোলো কিয় দিওঁ।
লং ফ্ৰক চাগে নেকি।
বহুত লঙো নহয় ঠিকোৱাটাৰ।
অ।
কিন্তু মানে কতন হে নহয় মানে এনেকুৱা নহয় জীন্সৰ কাপোৰ আৰু নহয় মানে মই বোলো সি। এইটো বোলো। পকটোতে মোৰ এহেজাৰ টকা খৰচ কৰো নে বোলো শেষে আৰুল এনেও নিপিন্ধো দে চু। টোন আমিয়ে এদিন পিন্ধো দুদিন পিন্ধো এনেই। পেলাই পেলাই সোমোৱা সোমোৱা উম। এ কাপোৰ কিনা বাদেই দিছো মই দুব।
মইতো বহুত দিন কাপো। কাপোৰে কিনা নাই মই এই কিবা বিহুতে কিনা এতিয়াতো বহুত দিন কাপোৰেই কিনা নাই।
পইচা মানে কাপোৰ কিনিবলৈ পইচা দিয়াত দিয়ে লোৱত লও মই কিন্তু মানে মই নিকিনো। এ বহুত কাপোৰ হৈ গৈছে পচন্দ নালাগেতো নালাগে। কিমান কাপোৰ চাবিচোন। অ পিন্ধি কাপোৰ কিনি কিনি কিমান নিপিন্ধি তেনেকে পুৰণ কৰি কিছুমান কাপোৰ পেলাই।
এই মই যে কি জানো বদিকন বিলাক যে মানে তিনটা। চাৰিট মান ড্ৰেছ কিনিলো নহয় এতিয়াতো মোৰ যাবলৈ জেগা নাই তেনেকুৱা। এ বেয়া গালি শুনি থাকো ঘৰত মই। সেইকেইটা এনে পৰি আছে এইকেইটা।
উম।
এতিয়া লগৰ লগত কৰ'বাত বোলে। সন্ধিয়া ওলাই গ'লো তেতিয়া পিন্ধি যাবলৈ বেলেগ কথা এতিয়া কোনো নাযায় লগ চক নাই। এনেই এনেই মানে দেখি ভাল লাগি পেলাই কিনো তাৰ পিছত এনেই যায়।
সেইটোয়ে কিছুমান আমি চকু বলিয়া হও কিনো বস্তু আজিকালি চকু। একো বলিয়া হ'লেও সেইকাৰণে মন নাইছে।
তাকে ভাবিছো এতিয়া। মই এইবিলাক ড্ৰেছ ছেচ কিনিলে মানে চবতে যেন পিন্ধিব পাৰি তেনেকুৱাহে কিনিম আৰু। এইবিলাক লং ফ্ৰক চক কিবা কিবি। এইবিলাক ৱেষ্টাৰ্ণ বিলাক ইমান কিনি মোৰ লাভ নাই।
এ পিন্ধাই নাযাও বডীণ কিনিলো কি কৰিবি জান ৱাচ কোট কিনি লবি।
অ। আকৌ বাইকত যাবলৈও বেয়া ন এনেকুৱা পিন্ধি পেলাই।
অঁ সেইটো হয়।
কৰ'বাত ফুৰিব গ'লেহে মানে ল'ব লাগিব ড্ৰেছ কেইটামান। নেক্সট ইয়েৰ, আমাৰ যোৱা প্লেনটো আছে নহয়।
অ যাম আৰু এটা কালি। এ হেৰি কালি মানে নহয় মই মানে ভিডিঅ' এটা দেখিছিলো দেই। এয়া ভিডিঅ'টোত দেখিলো। বিশাল মেগা মাৰ্কেটখনন যে মৰিগাঁওৰ যে আছে মৰিগাঁও বিশাল মেগা মাৰ্কেটৰ ওপৰত। ওপৰতে হেৰি আছে, এয়া কি বুলি কয়। ল'ৰা এটা দিছিলে ওপৰতে কিবা ককডেল চকদেল চব হয়।
মই মানে কি ফাৰ্ষ্টখন চালো তাৰ পিছত ইমান এটা গুৰুত্ব নিদিলো মানে সেইটোৱে সেইটোৱে। ভিডিঅ'টো, যাব পাৰি কিন্তু তাত ন।
তাত ককটেল চকটেল চব হয় মানে এতিয়াতো মই যাব নোৱাৰিমেই হয় কিন্তু কে মানে। ককতেল হয় মানে তাত মানো ভালেই হ'ব চাগে হয় লগৰ ছোৱালী তোৱালী তেনেকে যাব পাৰিমেই। আৰু আজিকালি চাবিচোন। এ আগৰ দিনতহে বেছি চকু দিয়ে মানুহে বোলে ছোৱালী মানুহে ইয়াত এনেকুৱা। কিয় আহিছে এইটো কিয় খাইছে আজিকালি ইমান চকু নিদিয়ে চাবিছোন সমাজে।
গৈছে ভাবিব টাইম।
কিছুমান থাকে তাৰ মাজতো কিছুমান, অ কিছুমান ঠেক মগজৰ মানুহ থাকে। আৰে মোৰ হিচাপত। সেইটো মোৰ হিচাপত এইটোয়ে মানুহৰ নিজৰ মজি নিজৰ জীৱন। আমি যিয়ে নকৰোঁ।
উম বেলেগৰ কাৰণে জীয়াম নেকি নিজৰ কাৰণে জীয়াম ন। বেলেগৰ কথা ভাবি থাকিলে কি হব।
আনৰ কথাতটো ভাবি থাকিব নোৱাৰি ন।
এতিয়া চাহ ফটো দুখনমান উঠি পেলাই দিলেও মানে কিবা কিবি ক থাকে ড্ৰেছ কেইযোৰ যদি অলপ মানে বেলেগ টাইপৰ পিন্ধোঁ তেতিয়াও ক'ব।
স মানুহে খালি মানে সমালোচনা কৰিবলৈ পাৰে, কোনে কি। কৰিছে কোনে কি কৰা নাই ছোৱালী মানুহৰ ওপৰত খালি বেছি চকু আৰু।
আমি দেখোন ইমান নকৰো ন। অচোন আহে।
সেইটোয়েতো আমাৰ ইমান এইবিলাক ধাণ্ডা নাহে যে। কি কৰিব লোকে আমি ভাবো কি জোনোই যি কৰিছে কৰি থাকক আৰু কি আহে, চবৰে নিজৰ জীৱন। সেইটোইটো, সেইবোৰ কিছুমান মানুহেহে একদম। এইটো সেইটো সেইটো এইটো কৰি থাকে।
তাৰপিছত হৰ্ণবিল গলি।
অঁ আহি পেলাই বোলো অকণমান ৰেষ্ট লওঁ তাৰপিছতে দেখিলোঁ আমি আহোতেই পাঁচটা বাজিছে। তাৰ পাছতে আকৌ বাহঁতে পাপাক ক'লে বোলে হৰ্ণ বিলৰ পৰা আহোঁগৈ মই বোলো অ হৰ্ণ বিল বোলো যাম। এয়া হেৰি, মই ওলালোহে গ'লো হণবিলত গৈ পেলাই তাতে বৰষুণ পৰি থকা নাই জানো, একে বোকা হৈ গ'ল। শেষৰ পৰা মই গাড়ী পৰা নোলালোঁ মই বোলো ইমান বোকাত তহঁতিয়ে যা বোলো।
এতিয়া ভাল হয় কিবা লেতেৰা চেতেৰা হৈ আছে চাগে ন, তাতে।
খেলাম বুলি ভাবিছিলে মই বোলো লেতেৰা হৈ আছে নাযাওঁ তাৰপিছত উঠে গৈ পেলাই তাৰপিছত ক'লে বোলে মৰিগাঁও যাওঁ মৰিগাঁওলৈ গ'লো আকৌ। তাত গ লৈ পেলাই আকৌ, উম মৰিগাঁৱত গ লৈ পেলাই বোলো। উম মমোজ খাও বোলো তাৰ পিছত সেই মমোজৰ দোকান খননো বন্ধ যোনখনত খাবলৈ যাওঁ তাৰ পিছত আকৌ বেলেগ এখনত গৈছো চ' সেইখনতে এ লোৱা মানে মানে চাৰে সাতটা বাজিলে পাপাই ফোন কৰিছে ইমান দেৰি টহতি ক'ত গ'লিগৈ আকৌ তাতে পেকিং কৰি পেলাই লৈহে গুচিয়ে আহিছো আৰু ডাইৰেক্ট আহি ঘৰতহে বোলো খাম গ' বোল সেনেকে কৈ গুচি আহিছো
হা
মৰিগাঁও মৰিগাঁৱলৈ এই যে তেলাহি যে তেলাহি
অ অ
তেলাহী ফালেদিহে মৰিগাঁও যায়
আমি আকৌ এইফালে হেৰিলে বাৰ পূজীয়া ফালে
চিধা চিধি যাওঁগৈ হয়
উম আমাৰ ইয়াৰ পৰা ইমান দূৰ নহয় নগাঁও সমানে